অ চিনি পাইছে না?
অ অ পাইছোঁ পাইছোঁ।
অ কি খবৰ?
খবৰ ভালে ভালে।
অ ঘৰতে নে?
ঘৰতে আছো বৰ্তমান বাৰু।
আচ্ছা। বাকী খোৱা লোৱা হ'ল?
খোৱা লোৱা হল দেই, শুই আছিলো অলপ আগতে বৰ্তমান উঠিলো আৰু।
আচ্ছা বাকী ঘৰৰ পৰিয়ালৰ ঠিকে আছে।
ঘৰ পৰিয়াল আছে আছে ঠিকে আছে।
অ গৰম কেনেকুৱা? মোৰ ঠিকে আছে।
উম উম উম। অহ গৰম কি কবা গৰমতটো এইকেইটা দিন যথেষ্ট গৰম। আজি বাৰু অলপ বতৰটো বাৰু হেৰিয়ে হৈ আছে।
আচ্ছা।
মই বোলো আপুনি কি কৰি আছে অলপ খবৰ খাতি লওঁ।
অ অ, ঠিকে আছে। বহুত দিন হ'ল নহয় লগ নোপোৱা।
অ এই বিহুতে লগ পোৱা নেকি?
অহ তেতিয়া আছিল নেকি অহ। বহুত দিনে হ'ল। দেখাও নাই মানুটো কত আছে।
আপোনালোকক বিহুতে লগ পোৱা হয় আৰু।
এই সেই হৈছে এতয়া। বিহুৱে আমাৰ এতিয়া আমি মিলন মিলনৰ সময় বুলি ক'ব লাগিব আৰু।
অ।
তাক বিহু বিহুত এইবাৰ ব'হাগ বিহুৰ সময়ত, লগ পাইছিলোঁ নে?
অ এইবাৰ বহাগ বিহুতে লগ পাইছিলো। এই আপোনাৰ মুকলি বিহুখন যে চাব গৈছিল আপুনি।
অ-অ গম পাইছো, গম পাইছো মনত পৰছে ইটা।
আপোনালোকৰ গাঁৱত বহুত বিহু হয় নহয় আকৌ।
তাকে ইয়াতে বিহু বহুত গেখানে হয়।
অ ভালো লাগে আৰু ইনকে বিহু বতৰত এনকে বিহু বিলাক হলে।
তাকে তো বিহু এতিয়া ধৰ মুকলি বিহুৱে আগতে ধৰ বিহুৰ মাদকতাটো বেলেগ আছিল। এতিয়া একেবাৰে বিহু বুলি ক'লে ধৰ একে মুকলি বিহু, প্ৰতিযোগিতা বিহু, সেইবিলাকে হৈ গেছে আৰু।
অ।
আগতেতো বিহুতো এনেকুৱা বস্তু নাছিল নহয় একেবাৰে। প্ৰতিযোগিতাই কৰিব লাগিব।
এই ইতিয়া মানে কি বিহুতো আপোনাৰ বিজনেজ কৰি পেলাইছে।
তাকেতো, তাকেইতো।
কিন্তু এইটো কৰিব নালাগে আমাৰ এইটো এটা ধৰ কালচাৰেল মানে কি আমাৰ এটা সংস্কৃতি হয় এইটো।
উম উম।
তাক কিছু ক্ষেত্ৰত মানে ক'ব গ'লে ভালো বেয়াও সেনেকুৱা আৰু। মানে এতিয়া কিছুমান ধৰ এই বিহু আমাক বিহু কৰ্মশালা স্থাপন কৰি বা প্ৰগ্ৰেম কৰি এতিয়া তেওঁলোকৰ ঘৰৰ পৰা ঘৰৰ মানে মানুহবোৰ পো হপাল দি আছে।
উম উম উম।
এতিয়া এক চাইডৰ পৰা মানে ভালো বেয়াও। আৰু এতিয়া মানে বিহু ঢুলীয়া বা অন্যান্য বিহু নাচনিসকল বা বিহু ঢুলীয়াসকলে মানে পইচাৰ কাৰণেহে মই বেছিভাগ মানে এটা প্ৰগ্ৰেম কৰে।
উম সেইটো হয় বাৰু।
সংস্কৃতিটোক মানে তেওঁলোকে মানে প্ৰকাশ কৰিবলৈ টান পায় মানে এনে। পইচাৰ বিনিময়তহে তেওঁলোকে মানে প্ৰকাশ কৰে।
তাকে হৈছে আৰু এতিয়া। সকলো মানে এতিয়া পইচাৰ- পইচাৰে খেল হৈ গৈছে আৰু।
আৰু মানে আমাৰ কি ধৰক বহাগ বিহুৰ
উম উম।
বহাগ বিহুটো অকল বহাগ মাহতে কৰিব লাগে মানে প্ৰগ্ৰেমগিলা হ'লে, কিন্তু কিছুমান দেখা যায় যে বহাগ মাহত পিছত লৈ একদম প্ৰগ্ৰেম পাতিবলৈ থৈ দিয়ে।
তাকেতো জেঠ মাহ হলেও বহুত প্ৰগ্ৰেম হৈ থাকে ধৰ এতিয়া।
অ এইটো এনে উ।
আগতে নহৈছিল আৰু বহাগৰ বস্তু বহাগতে শেষ হ'ব লাগে আৰু।
অ আৰু আজিকালি মেইন কেচ আপোনাৰ বিহু ফাংচন বিলাক উদ্ভাৱনিটো বহুত কৰা হৈছে মানুহে।
উম উম এতিয়া ধৰ এতিয়া বহাগ বিহু বুলি কয় সাংস্কৃতিক অনুষ্ঠান পাতে।
হয়।
তাতে দেখা পাওঁ বিভিন্ন ধৰণৰ এই মানে মত খাই মাতাল হৈ থাকে একেবাৰে সকলো। কাজিয়া কৰিম কিবা কৰিম সেনেকুৱা ধান্দাতে থাকে ধৰ।
তাৰপিছত সেইবিলাক কাজিয়া পেচাল কৰি কিনেতো হেৰি কৰে, তাৰপিছত বিভিন্ন ধৰণৰ এক্সিডেণ্ট
অ বিহুত হয় হয়।
উম উম তাকে এতিয়া আৰু কি ক'বা আৰু।
অ অ আৰু মানে আমাৰ এতিয়া চৰকাৰে ধৰক বিহুৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিছে। এই ৱৰ্ল্ড ৰেকৰ্ড যে বিহু হৈ গৈছে তাত আপোনাৰ মানে বিশ্বৰ সকলোকে দে গম পালে যে আমাৰ অসমৰ বিহুৰ কথা।
তাকে এতিয়াও ধৰ হেৰি হৈ গৈছে আৰু গোটেই ধৰ পৃথিৱীৰ মানুহে গম পায় যে অসমৰ এটা হেৰি আছে।
সংস্কৃতি জগঠা আপোনা গম পোৱাই গৈছে সকলোৱে।
উম উম সংস্কৃতিৰ কথাটো এতিয়া সকলোৱে গম পাইছে আৰু পৃথিৱীৰ। আৰু পৃথিৱীৰ বহু মানুহে ইয়াৰ প্ৰতি আকৰ্ষিত হোৱাও দেখা গৈছে এতিয়া।
ধৰক কিছুমান এতিয়া বিদেশৰ লোকসকলে এতিয়া বিহু শিকিবৰ কাৰণে আগ্ৰহী।
তাকেতো আমি এতিয়া দেখা পাওঁ ধৰ প্ৰধানমন্ত্ৰী যি যেতিয়া বিদেশ ভ্ৰমণত যায় তেতিয়া বি- বিভিন্ন ধৰণৰ এ আমাৰ হেৰিৰ মাজত বিহুটোকো মানে চব এটা মৰ্যাদা দিয়া হয় আৰু।
হয় হয় হয়।
তাকেই বোলো এতিয়া ব'হাগ বিহুতটো হেৰিয়ে আৰু। এনেকুৱাই আৰু ধৰ। বিজনেচ হৈ গৈছে আৰু, সেই বিজনেচটো হব, মানে হওক কিন্তু ইমান হ'ব নালাগে।
হয়, এতিয়া অ বহাগ বুলি বহাগ বিহু বুলিয়ে ন
ব'হাগ বিহু বুলিয়ে নহয় মাঘৰ বিহু কি কাতি বিহু
তাকেতো আমাৰতো বিহু তিনিটা আছে ন, এতিয়া যদি অকল ব'হাগ বিহুৰ কথ কথাই কৈ থাকো কেনেকে হ'ব? এতিয়া আমি বহাগ বিহুক যিদৰে চাওঁ কাতি বিহুকো আমি সেইটো হিচাপতে চাব লাগিব। কাৰণ বিহু হ'ল ধৰ এটা কৃষিভিত্তিক উৎসৱ। বোৰ আমি সেইকাৰণে কৃষিৰ লগত জড়িত কাৰণে আ আমি হেৰি কৰিব লাগে আৰু তিনিওটা বিহুৱে সমানে চাব লাগে। থৰ কাতি বিহুটো যিহেত- ত আমাৰ সেই সময়খিনিত বিভিন্ন ধৰণৰ শস্যৰ অনাতন হয় তাৰ প্ৰতি যাতে কোনো ধৰণৰ হেৰি নহয় তাৰ কাৰণে আমি হেৰি কৰি সেইটো বিহু পালন কৰোঁ।
যাতে একো অপায় অমংগল নোহোৱা কৈ যাতে আমাৰ খেতি খিনি ভাল হৈ উঠে।
এইটোৱে সেইটোৱে সেইকাৰণে হেৰি কৰা হয় সেইটো এটা ভাল লাগে। সেইটো উৎসৱৰ নিচিনাই হৈ পৰে আৰু, যদিও এ
বিহুৰ আপোনাৰ মন্দিৰত পুথি পাঠ কৰা।
উম, উম যদিও মানে মনত এটা দুখ থাকে তথাপিও উৎসৱৰ নিচিনা হৈ যায়। কাতি বিহুটো।
কৃষক বিলাকৰ ধৰ তাৰ পিছত ধৰ আহিল এতিয়া মাঘ বিহু আৰু মাঘ বিহুৰ কথানো কি ক'বা।
সেইটোতো একদম অদ্ভুত।
মাঘ বিহুটো আৰু ধৰ
অ, মাঘ বিহুতটো এতিয়া আচলতে কি আৰু। আপোনাৰ ভেলাঘৰ যোনটো আমাৰ মেইন চীন মানে মাঘ বিহুৰ
উম, উম, উম।
এইটো বস্তু এতিয়া মানে বিলুপ্ত হৈ যায় আছে আমাৰ প্ৰমান নাই।
মাঘ বিহুটো যথেষ্ট হেৰি হৈছে অ' ভেলাঘৰ অ' ধৰ এতিয়া কি বুলি কম। বিভিন্ন ধৰণৰ ভেলা পুজি বা মেজি। সেইবিলাক নিৰ্মাণ কৰা হয় ভেলাঘৰৰ। আমাৰ যিটো নামনি অসমৰ ফালেটো ভেলাঘৰে মেইনলি নিৰ্মাণ কৰা হয়। কিন্তু যদি উজনিৰ ফালে চোৱা যায় তাতে ধৰ এতিয়া মেজিৰ নিচিনাকৈ বনাই। খৰি যে দি দি সেইটো সেইটো নিৰ্মাণ কৰা হয় তাৰপিছত মেজি আৰু যেতিয়া হেৰিৰ দিনা সেইটো জ্বলাই দিয়া হয় আৰু সকলোৱে মা মনৰ হেৰিৰ কাৰণে শান্তিৰ কাৰণে। কোনো ধৰণৰ যাতে অপায় অমংগল নাহে।
হয়।
মাঘ বিহুটো সম্পূৰ্ণ ধৰ এটা উৎসৱৰ অনুষ্ঠান। সেই সময়খিনিত সকলো বস্তু ধৰ এতিয়া ধানৰ ধান ভঁৰাল হওক বা বিভিন্ন হেৰি একদম নদন-বদন হৈ থাকে খাদ্যৰ ফালৰ পৰা মানে আ, হেৰি হৈ থাকে আৰু।
হয় আমাৰ এতিয়া মাঘ বিহুৰ যিটো মানে আমাৰ ভেলাঘৰটোৰ
তাকেতো।
ভেলাঘৰটো তো এতিয়া আমাৰ মানে অলপ মানে কম বনোৱা কমি গৈ আহি আছে। লৰা ছোৱালীৰ কিবা আগৰ জেনেৰেচন খিনিয়ে যিটো মানে ধৰ জানুৱাৰী মাহ পৰিলে যাতে ৰেডি হয় ডিচেম্বৰ মানৰ পৰাই ৰেডি হৈ ভেলাঘৰ বনাব।
তাকেটো।
কিন্তু এতিয়া সেই চিষ্টেমটো নাই মানে।
এতিয়া ভেলাঘৰ বনোৱাৰ পৰিমাণটো কমি গৈছে ধৰ এতিয়া।
অ' যথেষ্ট খিনি পৰিমাণ কমিছে।
এইবিলাক এই সেই হেৰি আৰু ধৰ মোবাইল ফোনেৰে এফেক্ট বুলি ক'ব লাগিব।
অ', এইটোৱে।
মোবাইল ফোন বুলিও ধৰ ডাইৰেক্ট ক'ব নোৱাৰি অ'
আপোনাৰ নিজৰ মনটোৰ ওপৰ লগত কথা। আৰু নিজৰ পৰিয়াল ধৰক আপোনাৰ মাক দেউতাকে কে টাকা শাসন কৰিছে ল'ৰাজন বা ছোৱালীজনী অকল লৰাই যে ভেলাঘৰ বনাই সেই এইটো কথা নহয় চাক আগতে ছোৱালীও বনাইছিল।
উম তাৰোপৰি তাৰোপৰি ধৰ এতিয়া তাৰোপৰি আৰু এটা সমস্যা হ'ল আমাৰ আগতে ধৰ মানুহৰ হেৰি হৈছিল। বাঁহ বাঁহ অন্যান্য যিবিলাক সামগ্ৰী লাগে সেইবিলাক ধৰ সকলোৰে আছিল।
হয়।
আজিকালি মা মাটি বা হেৰিবিলাক বেছি বা- বেছি দিয়াৰ ফলত ধৰ বিভিন্ন ধৰণৰ বাঁহ বা অনন্য সা সজুলিবিলাক- ভেলা ঘৰৰ যিবিলাক প্ৰয়োজনীয় সা সঁজুলি সেইবিলাক নোহোৱা হল। গতিকে মানে- যদ- মানে যিখিনিয়ে বনাই ধৰ তেওঁলোকেও যথেষ্টখিনি মানে কষ্ট কৰিব লাগে। আগতে ধৰ সেই কষ্টটো নাছিল। বিচৰাৰ লগে লগে হৈছিলে দে মোক তাতে আছে আমাৰ ঘৰৰ পৰাই লৈ আহবি। হেনকে কৈছিল ধৰ। আজিকালি ধৰ এতিয়া বিচাৰি যাব লাগে বা মানুহক খুজিব লাগে যে বাঁহ এডাল লাগে। ভেলাঘৰৰ বনাওঁ, সেয়াই হৈছে আৰু।
তেওঁ এ গাঁৱৰ কিছু লোকে এটো বিলুপ্ত হব দিয়া নাই বাৰু মানে প্ৰত্যেক বাৰ বনাই থাকে।
উম উম বনাই আছে এতিয়াও।
উম। আৰু আমাৰ মাঘৰ বিহুত লেখত লবীয়ল লেখত ল'বলগীয়া বস্তুটো হৈছে চুঙা পিঠা।
চুঙা পিঠা একদম।
এই এইটো নহলে মানে মাঘ বিহু নহয়ে।
উম উম উম। তাক হে।
মাঘ বিহুত সকলোৱে এনজয় কৰে। সৰুৰ পৰা একদম। বৃদ্ধ বয়সলৈ সকলোৱে মানে এনজয় কৰে মাঘ বিহুত।
তাকে তাকে মাঘ বিহুতে আচলতে আনন্দৰে উৎসৱ আৰু সেইটো।
সকলোৰে ঘৰত বিভিন্ন ৰকমৰ মাংস, মাছ সকলোৱে- ঘত মানে উপলব্ধ হয় আৰু সেইকেইদিন।
উম উম উম তাকে খাদ্যৰ সময়ত মানে- খাদ্যৰ কোনো ধৰণৰ হেৰি নহয় আৰু পায়। মানুহে ফূৰ্তি কৰিম বুলি আৰু সেইটো উদ্‌যাপন কৰে আৰু মাঘ বিহুত। টো ধৰ যিডৰা কাতি কাতি বিহুৰ সময়ত মানুহ ধৰ- এটা টেনচন থাকে যে- খেতি ভাল হ'বনে নহয় বা আ কিবা অসুবিধা নহয় আৰৰ কৰিয়ে ধৰ সেইটো পালন কৰে কাতি বিহু, তাৰ পিছত কাতি বিহুৰ পিছত ধৰ এতিয়া মাঘ বিহু মাঘ বিহু তাৰপিছত উদ্‌যাপনৰ যেতিয়া খেতিবোৰ একদম- নদন বদন হৈ- কৰে খেতি পথাৰবোৰ তেতিয়া তেওঁলোকৰ মনত এটা সকাহ আহে আৰু। সেই সেইটোকে আৰু আনন্দ হিচাপে উদ্‌যাপন কৰে।
হয় হয়।
এ
এনেকে আৰু চাই চলি যাই থাকিব আৰু লাহে লাহে কিছু বস্তু বিলুপ্ত হৈ যাই থাকিব।